হেল্ল'।
অ হেল্ল'।
উম উম উম, কি কৰি আছা?
এ এনেই বহি আছো, তুমি?
অ আচ্ছা, বাকী চাহ তাহ খালা?
অঁ খালোঁ, তুমি খালা?
উম খালো খালো খালো, ঘৰত ভাত চাত বনাই আছেনে?
অঁ বনাই আছো ভাত।
অ আচ্ছা, উম তাকে ব্যস্ত
কোৱাচোন, নাই নাই ব্যস্ত নাই কোৱা।
অঁ এই হেৰি ধৰ আজিকালিতো ধৰ এতিয়া প্ৰদূষণ যথেষ্ট হৈছে ধৰ।
তাকেতো আমাৰ এতিয়া, গোটেই গুৱাহাটীবিলাক জাগাবিলাকে প্ৰদূষণ হৈ আছে, মানে বহুত মানে তোমাৰ এইবিলাক গাড়ী মটৰ চলোৱাৰ কাৰণে বহুত প্ৰদূষণ হৈ আছে, আৰু গোটেই মানে তোমাৰ কি ক'ম লেতেৰা মানে গোটেই। জেগাবিলাক লেতেৰাও হৈ গৈছে।
উম উম উম প্ৰদূষণৰ ফলত ধৰ এতিয়া আমাৰ বিভিন্ন সমস্যয়াও দেখা দিছে ধৰ।
অঁ
তাকে এতিয়া মানে কি বুলি ভাবা ধৰ এতিয়া প্ৰদূ্ষন কিয় হৈ আছে আমাৰ এতিয়া?
কিহৰ কাৰণে হয় মানে অকল, মাটি বাৰী এ মাটি বাৰী বোলে চৰী গাড়ী, হেল্ল'।
হেল্ল'।
অ মানে তোমাৰ গাড়ী মটৰৰ পৰা এতিয়া গা, অ হেল্ল'
উম উম উম কোৱা শুনি আছো।
শুনি আছে, মই কৈছোঁ যে যিবিলাক ধৰা আমাৰ এতিয়া আহ গাড়ী মটৰ বেছিকে চলাই আছে মানুহ বিলাকে, সেই তাৰ ফলতো মানে প্ৰদূষণটো বেছি হৈ আছে, পৰিমাণটো বেছি হৈ আছে আৰু লগতে তোমাৰ যিবিলাক এজা এম ধৰা কল কাৰখানা মানে ইণ্ডাষ্ট্ৰীবিলাকৰ পৰা ওলোৱা ধোৱা লেত লেতেৰা ধোৱাবিলাক ওলাই যায় নহয় তাৰ পৰা তাৰ ফলতো প্ৰদূষণ হয়। আৰু লগতে তোমাৰ, যিবিলাক ধৰা প্লাষ্টিক জ্বলাই দিয়ে নহয়নে মানে এটা জেগাত নি কেনে জ্বলাই বা য'ত তলেও জ্বলায় মানুহবিলাকে। মানুহবিলাকে জ্বলোৱাৰ ফলতো তেনেকেও প্ৰদূষণ হয় বা ধৰা কিছুমান তোমাৰ এতিয়া অ আৰু কি বুলি ক'ম আহ তোমাৰ এতিয়া লেত- -তেৰা বস্তুবিলাক পানীত যেতিয়া পেলাই দিম তেতিয়া পানীটো মানে প্ৰদূষণ হয় বুলি আমি ভাবোঁ আৰু হয় হয়ো বাৰু, হয়ো আছে বৰ্তমান এতিয়াও হৈ আছে।
অ তাকেতো যথেষ্ট ধৰ এতিয়া আমাৰ অ বিভিন্ন প্ৰদূ্ষনটো মানে এতিয়া ধৰ এটা অনিবাৰ্যই হৈ গৈছে ধৰ প্ৰদূষন নোহোৱাকে একো কাম নহয়েই ধৰ সেনেকুৱা এটা হৈ গৈছে যদিও আমাৰ বহনক্ষম উন্নয়নৰ কথা কৈ থাকে।
উম
তথাপিও ধৰ এতিয়া প্ৰদূষণটো আমাৰ এটা ধৰ এতিয়া জ উম কি বুলি কম সমস্যাৰ নিচিনাই হৈছে। কাৰণ যি কাম কৰে সকলোতে ধৰ প্ৰদূষনটো থাকে। থাকে কম বেছি পৰিমাণে। কাৰণ আজিকালি ধৰ এতিয়া আ যান্ত্ৰিক যুগ। মানুহক কম সময়তে বেছি হেৰি লাগে। প্ৰফিটটো বেছিকে লাগে ত' তাৰ কাৰণে মানুহে মেচিন ব্যৱহাৰ কৰে। কৰে বা বিভিন্ন গাড়ী মটৰ হওক যন্ত্ৰ পাতি সকলো ধৰণৰ ব্যৱহাৰ কৰে। ত' সেইটোৰ ফলত এতিয়া বিভিন্ন ধৰণৰ হেৰি হৈ আছে প্ৰদূ্ষন হৈ আছে।
অ তাকেইতো এতিয়া মানে যিবিলাক ধৰা এতিয়া আ মাটি প্ৰদূষণৰ কথা যদি আমি ক'ব যাওঁ তেতিয়া তোমাৰ যিবিলাক আমাৰ সাৰ জা তিয় বস্তু আছে বা যিবিলাক ধৰা পোক পতংগ মাৰব কাৰণে যিবিলাক বস্তু ব্য ব্যৱহাৰ কৰা হয় বা প্লাষ্টিকই জ্বলোৱা হয় বা ধৰা কিছুমান মাটিত পেলাই দিয়ে নহয় যিবোৰ অলাগতিয়াল বস্তু কিছুমান। তাৰ ফলতো মানে প্ৰদূৰষণ হয় বুলি মানুহ আমি ভাবিব পাৰোঁ আৰু এতিয়া মাটিবিলাক প্ৰদূষিত হৈ যায় ওম এতিয়া পোক পতংগ মাৰা ঔষধটো মা মাত মাটিত দি মানে পোক পতংগ মাৰিবৰ কাৰণে দিয়ে কিন্তু মানে যাইকেনেতো আল্টিমেটলি মাটিতে পৰে সেইকাৰণে মানে মাটি টো প্ৰদূষণ হৈ যায় বা এ তোমাৰ এতিয়া ক'ব গ'লে পানী প্ৰদূষণ মই কলোঁ সকলোৱে যি নলা নৰ্মদাবিলাক অকত ডাইৰেক্ট মানে বস্তু বিলাক পেলাই দিয়ে আমাৰ জাবৰ জোথৰ বিলাক তাৰ ফলতো হয় পানী প্ৰদূৰষণ এতিয়া গংগা নদী ইমান পবিত্ৰ বুলি আমি ভাবোঁ। বা ইমান ধুনীয়াকে পূজা অৰ্চনা কৰে তথাপিও গংগা নদীখনেই লেতেৰা হৈ আছে বৰ্তমান।
তাকেতো এতিয়া ধৰ উম বিভিন্ন আমি নিউজৰ পৰা পাইছো যে গংগা নদীক উম ভাৰতৰ মানে একেবাৰে লেতেৰা নদীৰ ভিতৰত গংগা নদীখন একেবাৰে হেৰিত হৈ আছে। ওপৰত আছে গতিকে গংগা নদী আৰু যদি আমি গুৱাহাটীৰ ফালেও চাওঁ দীঘলী পুখুৰী চুখুৰী এইবিলাকো হেৰি হৈ আছে ধৰ
লাহে লাহে লেতেৰা হৈ যাব ধৰিছে মানে লাহে লাহে মানে প্ৰদূষণটো মানে লেভেলটো বেছি হৈ যায় আছে পৰিমাণটো।
তাকেতো উম আৰু প্ৰদূষনৰ ফলত ধৰ এতিয়া আমাৰ বিভিন্ন বেমাৰে দেখা দিছে।
অঁ এলাৰ্জিও হয় বহুতৰ। ধূলি মাকতি লাগি পিনে।
জীৱনৰ ফলত এলাৰ্জিটো এতিয়া ধৰ বহুতৰ থাকেই ধৰ। তাৰউপৰিও ধৰ এতিয়া জৰ, কাঁহ এইবিলাক ধৰ মূৰৰ বিষ এইবিলাক আজিকালি ধৰ এতিয়া সাধাৰণ হেৰি টাইপ হৈ গৈছে আৰু।
আৰু তোমাৰ এই উশাহ নিশাহ প্ৰব্লেম হয় বহুত। সমস্যাই দেখা দিয়ে উশাহ নিশাহ লব নোৱাৰে মানুহৰ পটকে মানে উশাহ নিশাহটো বন্ধ হৈ যায় বা উশাহটো ছুটি হৈ যায় আজিকালি ব মানুহবিলাকৰ বহুত বেমাৰে দেখা দিয়ে আগতে ইমান নাছিল কাৰণ আগতে ইমান প্ৰদূষিত হোৱাই নাছিল অঞ্চলবিলাক এতিয়া আমি যদি দিল্লীৰ কথা কওঁ দিল্লীয়ে ইমান মানে নিউজত দেখা পাওঁ নহয় ন ইমান প্ৰদূৰষন হৈ থাকে, তাতে মানে যিটো তোমাৰ এয়াৰ পিউৰিফায়াৰ লগাইছে চবৰে ঘৰে ঘৰে মানে তেনেকুৱা পৰিস্থিতি তাত হৈছে কিন্তু এই যদি মানুহৰ এইবিলাকতো চব মানুহৰ কাৰণে হৈ আছে এতিয়া মানুহে যদি আগতে মানে ভাবিল হয় যি আমি আহ গাড়ীখন চলাওঁ বা যিবিলাক কাৰণত আমাৰ প্ৰদূষণটো হয় এইবিলাক যদি নকৰিলো হয় তেতিয়া মানে ঠিকে থাকিল হয় সকলোবোৰ এতিয়া মানে লাহে লাহে বাঢ়ি যাই আছে।
উম বাঢ়ি যাই আছে প্ৰদূষণৰ মাত্ৰাটো। এতিয়া ধৰ এতিয়া আমি তাত চাওঁ ধৰ অসমখন এখন হেৰি
গোটেই ধৰ পূজা পৰিৱেশৰ কাৰণে ধৰ এতিয়া বিখ্যাত অসম আৰু এতিয়া ধৰ দেখা পাইছো বিভিন্ন ধৰণৰ গছ কাতে নতুন নতুন প্ৰজেক্ট বিলাক কৰি আছে কিন্তু ইয়াৰ ফলত ধৰ আহ মানে যদিও সেইটো মানে ধৰ ইণ্ডাষ্ট্ৰিয়েলাইজেচন হব লাগিব উদ্যোগীকৰণটো হ'ব লাগিব কিন্তু যদি গছ গছনি বেছি হয় কাটা যায় তাৰ ফলত আমাৰ যিটো পৰিৱেশে পৰিৱেশৰ ভাৰসাম্যতা সেইটো নোহোৱা হৈ যায়। যাৰ কাৰণে ধৰ এতিয়া আমাৰ আজিকালি দে দেখা পাইছো গৰমৰ পৰিমাণটো বাঢ়ি গৈছে এতিয়া।
অঁ গছ গছৰ কাৰণ আমাৰ গছ গছনি কা কাটি পেলাইছে যে গছ গছনিবিলাক লাহে লাহে কাটি কেনে দলং বনাই আছে ক'ৰবাত ক'ৰবাত ক'ৰবাত ক'ৰবাত বিল্ডিং কিব কিবি এতিয়া ক'ব গ'লে আমাৰ যিটো ধৰা আমাৰ মংগলদৈতে ধৰা এইটো ফাৰ্মখন যে আছিল। সেই ফাৰ্মখনৰ গোটেই গছবিলাক কাটি কেনে অ তাত মেডিকেল কলনীত ইমান ধুনীয়া আছিল সেই ধৰা সেইখিনি জাগা বহুত শান্ত শান্ত মানে কি নিজান আছিল আৰু লগ তে তাৰমানে বহুত ধুনীয়া আছে শান্তি ঠাই আছিল কিন্তু সেইখিনি জেগা এতিয়া বৰ্তমান বৰ্তমান কাটি কেনে মেডিকেল বনাই আছে যত নেকি পিছলে মানে তাত তে বহুত যান বাহনৰ তোমাৰ জাম হ'ব লগতে তোমাৰ বহুত প্ৰদূষণ প্ৰদূষিত মানে এৰিয়া এটা হৈ যাব আৰু পিচৰলে
উম উম উম ধৰ সেইটোৱে যদি তাতে ধৰ এতিয়া মেডিকেল কলেজখন বনাব আৰু মেডিকেল কলেজখন বনাই উঠি যদি তাত যিবিলাক ধৰ হেৰি লেতেৰা আৱৰ্জনা জমা হ'ব বা ঔষধ ঔষধ পাতিয়ে হওঁক বা বিভিন্ন ধৰ প্লাষ্টিক হওঁ সেইবিলাক ক'ত পেলাইছে নে পেলাইছে সেইয়া যদি ভালদৰে কোনো ধৰণৰ হেৰি নাথাকে তাৰ ফলত ধৰ এৰ তাৰ পিছ ইফালে বাস কৰা যিটো অঞ্চল আছে, সেই অঞ্চলটোৱে এটাৰ এটা হেৰি
উম।
প্ৰভাৱ পৰিব। আমি বিভিন্ন ধৰ হেৰিত দেখা পাইছোঁ ধৰ। কিছুমান হস্পিটেলৰ পিছফালে থকা মানুহবোৰ মানে থাকিব অশান্তি হয়। তাৰপিছত বিভিন্ন ধৰণৰ নিউজত বা অন্যান্য মাধ্যমৰ জৰিয়তে দেখা পাইছোঁ এইবিলাক।
অ আমি নিউজে বাতৰিয়ে পায়ে থাকোঁ এইবিলাক মানে
এইবিলাক এইবিলাক উম উম উম।
আৰু লগতে মানে চৰকাৰখনেও গুৰুত্ব দিব লাগে প্ৰদূষিত এতিয়াতো মানে ক'ব মানে এনেকুৱা নিয়ম কিছুমান বান্ধি দিব লাগে য'ত নেকি মানে এইবিলাকৰ পৰা মুক্ত মুক্ত হ'ব পাৰি। এতিয়া ধৰা এ‌ মানুহ চাইনাত চাইনাত ধৰা এতিয়া ইলেক লোকেল গাড়ী বিলাক চলে। আমাৰ আ মানে ভাৰতটো আহি আছে ছে লাহে লাহে হ'লেও মানে কম পৰিমানে চলোৱা হয় তথাপিওঁ এইটো মই ভাবোঁ ইলেক্ট্ৰিকেল হৈ যাব লাগে কিছুমান বস্তু। এতিয়া য'ৰ পৰা নেকি আমাৰ প্ৰদূষিত হয় বা এনেকুৱা কিছুমান দি দিব লাগে যে এইখিনি জেগাত যদি এইখিনি মানে ইয়াত যদি জাঁবৰ পেলোৱা হয় তেতিয়া মানে জৰিমনা ভৰিব লা তেনেকুৱা কথা আৰু। এতিয়া ন যিটো আমাৰ গংগা নদীটো এতিয়াতো চাফা মানে মানুহে য'ত য'তে পায় ত'তে পেলাই কাৰণেতো গোটেইবিলাক লেতেৰা হৈ আছে। সেই কাৰণে মানে এই বিলাকত গুৰুত্ব দিয়াতো উচিত বুলি মই ভাবোঁ আৰু।
উম উম নিশ্চয়
আৰু আমাৰ নৱপ্ৰজন্ম খিনিকো শিকাব লাগ যাতে মানে সিহঁতেও পিছিলে মানে
উম উম।
অ।
আৱৰ্জনা পেলোৱাৰ ক্ষেত্ৰত মানে চৰকাৰে এটা ভালকৈ পদক্ষেপ এটা লোৱাৰ দৰকাৰ আছে কাৰণ আজিকালি মানুহ মানুহবিলাক শিক্ষিত হৈছে যদিও সজাগ নহয়।
অ।
মানে শিক্ষিত শিক্ষাৰ জ্ঞানে শিক্ষিত হৈছে কিন্তু সজাগতাটো নাই মানে, সজাগতা উম কোৱা কোৱা।
মানে যিবিলাক ধৰা স্কুলৰ ল'ৰা-ছোৱালী আছে তেওঁলোককো শিক্ষা দিয়াটো উচিত মানে শিক্ষকসকলে যে কেনেকে কি কৰিলে
প্ৰদূষণ নহ'ব আম আমাৰ অঞ্চলবিলাক তাৰে কথা কৈ
তাকেইটো, উম, উম, তাকে, তাকে। এইটো মানে সকলোৱে গুৰুত্ব দিয়ে এটা বিষয় মানে আৰু, প্ৰদূষণ যদি ৰোধ কৰিব লাগে
চাফ-চিকুণ কৰি ৰাখিব লাগে জেগাবিলাক, লগতে গছ পুলি ৰুব লাগে।
তাকেতো, উম, উম, উম। মানে অকল ধৰ চৰকাৰে যে সকলো কৰিব সেনেকুৱা নহয়, আমি সাধাৰণ
অঁ।
আৰু এতিয়া পৰিৱেশটো মানে, পৰিৱেশৰ যে ভাৰসাম্য সেইটো মানে হেৰি হৈ থাকিব আৰু। সেইখিনিয়ে আৰু। উম, উম, দিয়া পিছে, যথেষ্টখিনি শিকিলো বাৰু। প্ৰদূষনৰ ওপৰত আজি, উম। দিয়া পিছে হ'ব।
দিয়া পিছে, ৰাখোঁ এতিয়া।
উম, উম, উম।
অঁ, সেইটোৱেইতো।